কি কৰি আছিলা অ', শুনিছো কি কৰি আছিলা?
আহ বহি আছিলো দোকানলৈ গৈছিলো এ আহি পেলাই বহিছোহি।
অ', খোৱা বোৱা কৰিলা?
খোৱা বোৱা খালো খালো খোৱাৰ সময় হ'ল বাৰু।
অ', মাটি চাটি ৰুইছে নে?
উম মাতি ৰুই আছে মা আগবেলা কৈছিলে তাৰ পাছত মইও অকণমান গ'লো তাৰ পাছত এতিয়া পিছবেলা মই যোৱা নাই মাহে গৈছে মানে মোৰ গাো হে কিবা ভাল লাগি থকা নাই সেইকাৰণে নগলো আৰু। বোকাখনত ন আহমিবলৈ মন যোৱা হয়।
উম বাকী তোমালোকৰ কলেজত এতিয়া ক্লাছ কৰা নাই নহয় চাগে বন্ধ দিয়াৰ পৰা
নাই কৰাৱা নাই কোৱা আমাৰ কিবা হেৰি দিছে এইবোৰ এচাইনমেন্ট দিছে আছামিজৰ যেক অকণমান হেৰি দিছে আৰু কিবা হস্তি বিদ্যানত পঠিছে
অ', অ', আমাৰো সেই আজি সেই সেইটোকে আলোচনা কৰিছিলে মই বোলো ফোন এটা কৰোচোন তাইলৈকো
অ'
সেই ক্লাছ মানে কি সেই গৈ আছো এই তোমাৰ এচাইনমেন্ট জমা দিবলৈ আছিলে তাৰপৰা সি এই কেইজনীমান আৰু সৰহকে নহয় ল'ৰা ছোৱালী পিছি নায়ে তেনেকে বহুত দিনেয়া মানে এইখনতো আমি ধৰা কিহত পঢ়িছিলো জানো ফাৰ্ষ্ট ইয়োৰ মানতঢ়ছিলো নেকি
অ', পঢ়িছিলো
ফাৰ্ষ্ ইয়েৰ নেকেণ্ড ইয়েৰত কিবা আছিলে মা হসি বিদ্যান পুথিৰ বিষয়ে
অ', উম
এ ভাল লাগিলে আজি কথাবোৰ শুনিও মানে প্ৰাচীনামৰ মূল্যৱান উঠি নহয় জানো এইখন আৰু তোমাৰ কিমানিনীয়া আৰু
হয় হয় এইেই খতে তোমাৰ অসমৰ ইতিহাস আছে
উম সংস্কৃতি আৰু হাতী সম মানে পালন সম্পৰ্কে জ্ঞান দিয়ে নহয় বৰ ভাল লাগিলে। শুনা যে
হয় হয় আমাৰ এই লেচনতে আছে যে তণে সেইটো বিষয়ে মানে অকমান লি আনিব কৈছে আৰু
অ', অ', তাকয়হে হস্তি বিদ্য নাম মানে কি অ', কোৱা অ', কোৱা শুনিছো
এই পুথিখনৰ নাম মানে হস্তি বিদ্যানবত যে ৰাখিলে তাৰ মানে কাৰণটো কি কি বাৰু জানানে তুমি
মানে তোমাৰ হস্থি মানে তো হাতী তাকে বি এতিয়া মানে জ্ঞান মানে আৰ্ণৱ মানে মহাসাগৰ অৰ্থাৎ মানে কি হয় আহ হাতীৰ বিষয়ে বিস্তৃত জ্ঞান বা ভঁৰাল জ্ঞানৰ ভঁৰালক মানে সৰহ মানে এ ধঢেৰ আৰু পাইছিল
অ'
শনিলো
অ', এই পুথিখনটো তোমাৰ আহোম ক'ট ৰচনা হোৱা হেল্ল' হেল্ল' এই পুথিখন বোলো তোমাৰ আহোম অ' এই পুথিখনটো তোমাৰ আহোম যুগৰ কিবা অষ্টাদশ শতিকাতে ৰচনা কৰা হৈছিলে।
হয় হয় অ'
উম সি অকমান মানে তোমাৰ এ সামৰিক ৰাজকীয় বা সামাজিক ক্ষেত্ৰত বিশেষ গুৰুত্ব আছিলে মানে
উম উম হয়।
এই পুথিখনৰ ৰচ এটা সুকুমাৰ বৰকাইত ন
অ', হয় হয় তেওঁ হাতীৰ বিষয়ে মানে গভীৰ অধ্যয়ন কৰিছিল যে তেওঁ হাতীৰ বিষয়ে মানে গভীৰ অধ্যয়ন কৰি তোমাৰ মূল্যবান এখন গ্ৰন্থই ৰচনা কৰিছিল।
অ' হয় হয় আমি প মানে আমাৰ ইমান এইটো বিশেষ ভালকে পঢ়োৱা নাই, তাৰপিছত মানে পঢ়োৱাব আৰু হলেও নিজেই যিমানখিনি বুজি পায় সেইখিনি বৰ কৈ চোৱা হয়।
হয়, হয়। এই পুথিখনত তোমাৰ এনে কি কি বিষয়ে আলোচনা কৰা? তোমালোকৰটো এনেও আছে ন।
আহ তোমাৰ এই পুথিখনত এ তোমাৰ পুথিখনত তোমাৰ হাতীৰ বিভিন্ন প্ৰজাতি
অ।
তোমাৰ বিভিন্ন প্ৰজাতিৰ শাৰীৰিক লক্ষণ, স্বভাৱ বা খাদ্য সমূহ বা হাতী ধৰা পদ্ধতি, প্ৰশিক্ষণ যত্ন বা চিকিৎসা যাৰ বিষয়ে মানে এইবোৰ বিস্তৃত ভাৱে তাত মানে এ উল্লেখ কৰা আছে আৰু এই পুথিখনত।
হয় মই বাৰু শুনিছো দেই এই পুথিখনৰ মানে আৰু চিত্ৰও আছে বহুত হেনো এই পুথিখনত।
অ' আছে আছে।
অ' এই পুথিখনৰ হাতী তোমাৰ বহুত মানে ৰঙীন আৰু সুন্দৰ চিত্ৰ মানে আঁকি থোৱা বুলি মই শুনিছো আৰু আগতে পঢ়া বিলাকত আগতে তোমাৰ কিতাপ বিলাকত ব্লেক এড হোৱাইট আছিলে আজিকালি তোমাৰ ৰঙীণ কৰি দিলে ন। চিত্ৰ বোৰে মানে সিখনক কেৱল জ্ঞানৰ ভঁৰাল নহয় মানে শিল্পকলাৰো মানে সেই কি অনন্য নিদৰ্শন মানে তাত দাঙি ধৰিছে।
হয়, হয় তোমাৰ সেই সময়ত হাতীৰ মানে বহুত গুৰুত্ব আছিল জানান নাই? আহোম যুগততো হাতী যুদ্ধ হওঁক বা কাঠ কঢ়িওৱা হওঁক বা ৰাজকীয় বিভিন্ন কামত আহোম যুগত হাতী ব্যৱহাৰ হৈছিলে। ৰজা, মহাৰজা বুবা মন্ত্ৰী সকলোবোৰতো মানে হাতীৰ হেৰিয়তে গৈছিলে। শোভাযাত্ৰাই হওঁক বা কাম বন কৰা। সেই বাবে মানে হাতীৰ যত্ন বা চিকিৎসাৰ বিষয়ে সঠিক জ্ঞান পাবলে মানে সেই এখন মানে পুথি প্ৰয়োজনীয় আছিলে মানে সেই পুথি সেইখন মানে সেইকাৰণেই ৰচনা কৰিছিল সম্ভৱ।
হয় কৈছো। আমিতো বহুত কথাই শিকিব পাৰো তাৰ পৰা জীৱ জন্তুৰ জীৱ জন্তুৰ যত্ন লোৱা। প্ৰাকৃতিক সন্মান কৰা বা ঐতিহ্য সংৰক্ষন কৰা সেইবোৰতো আমাৰ দায়িত্ব। ন লগতে গৱেষণা আৰু জ্ঞানৰ মূল্যও এই পুথিয়ে মানে বুজাই যিমান যিহ মানে উ। পুথি বিষয়ে গৱেষণা কৰি তেওঁলোকে ইমান ডাঙৰ এখন পুথি আহ মানে মূল্যও মূল্যও এই পুথিত মানে বুজাই দিয়ে। জ্ঞানৰ মূল্য কিমান মানে জীৱ জন্তুৰ।
আমি আমি এই ধৰণৰ তোমাৰ ঐতিবাহী যোৱা পুথিসমূহ মানে সংৰক্ষণ কৰিব লাগে তেনেকে গ্ৰন্থাগাৰেই হওঁক বা সংগ্ৰাহালয় বা ডিজিটেল মাধ্যমত হ'লেও সংৰক্ষণ কৰিব পাৰি নহয় এইবোৰ। তোমাৰ বিদ্যালয় মহাবিদ্যালয়ত ইয়াৰ বিষয়ে মানে আলোচনা বা গৱেষণাও ব্যৱহাৰ ব্যৱস্থাও কৰিব লাগে মানে।
হয় হয়।
এতিয়া যেনেকে আমাক এচাইমেম্ট দিছে কৰিবলৈ, তেনেকে তোমালোকো সেয়া কিবা দিছে পঢ়োৱাইছে ভালে হৈছে, এইবোৰ এনেকে দিয়াৰ কাৰণে আমি গম পাইছোঁ, বুজি পাইছোঁ।
বৰ্তমান এই সময়ত মানে এই পুথিখনত গুৰুত্ব। ক। সংস্কৃতিয়ে হওঁক অধ্যয়ন কৰা মানে গৈসকলৰ বাবে এই পুথিখন আজিও মানে অমূল্য সম্পদ বুলি ক'ব পাৰি।
হয় হয় কৰিব পাৰি। সেইটো মানে তোমাৰ নিজৰ এ নতুন প্ৰজন্ময়ে মানে এই পুথিৰ বিষয়েও বহুত। চবেই জানিব লগা আছে।
হওক বা সংস্কৃতিয়ে হওক।
সেই হওক বা সাহিত্য হও অ।
হয় হয় হেল্ল'। হেল্ল' অ ইতিহাসওক বা অ অ। তাকে কৈছো ইতিহাসেই হওক বা সাহিত্যই হওক বা পশু চিকিৎসাই হওক এইবিলাকৰ স মানে হে আজি প্ৰজন্মই বহুত শিকিব লগা আছে হস্তি বিজ্ঞানৰ পুথিৰ পৰা
আছে আছে উম প্ৰতিখন প্ৰতিখন পুথিৰ পৰাই আমি শিকিবলগীয়া বহু কথা আছে
আছে আছে এইটো বিষয়ে মানে তোমাৰ আজি পাতিও ভাল লাগিছে হস্তি বিজ্ঞানৰ বিষয়ে কথা উ
আমি সদায় মানে এনেকুৱা অসমৰ সাহিত্য ইতিহাস এইবোৰ সংস্কৃতিৰ বিষয়ে আমি জানিব লাগে মানে এইবোৰ নিজে এনেকৈ কথা পাতি জানিব পাৰি বা বেলেকলৈ ফোন কৰোঁ আমি এইবোৰৰ মানে কথাবোৰ আলোচনা কৰিব লাগে মানে মাজে মাজে এইবোৰৰ কথা আমি খুচৰি খুচৰি সুধিব লাগে মানে আমিতো বুজি বহুত কথা নাজানো এতিয়া কিতাপত দিলে কাৰণে বুজি পালো তেনেকে মানে সেইখিনি কথা আলোচনা হৈ থাকিলে তেতিয়া আমাৰো আমিও আমাৰ মনতো এনেকুৱা কথা আহিব যে আৰু কি কৰিলে এইটো মানে আমাৰ মাজত সদায় থাকিব বা আমি আমাৰ ভৱিষ্যত প্ৰজন্মক কেনেদৰে মানে সেইটোৰ প্ৰতি উৎসাহিত কৰিব পাৰিম বা কেনেদৰে শিকাব পাৰিম বা কেনেদৰে আগবঢ়াব পাৰিম বস্তুটো মানে একেবাৰে হেৰি হৈ নোযোৱাকে আৰু
হয় এতিয়া তোমাৰ এতিয়া এচাইনমেন্ট বুলিয়ে নহয় এনেও তোমাৰ ফোন কৰি দুটা কথা পাতি উচ তুমি নজনাতো মই জানিম বা মই নজনাতো তুমিও জানিলা জানিবা দুটা কথা ময়ো জানিম তেনে আলোচনা কৰি আমি একচাইটমেন্ট টো পিক বুলি ধৰক হয়
প্ৰতিটো বিষয়ে এনেকে আলোচনা কৰিলে মানে তোমাৰ কথা খিনি এ তুমি জনা খিনি মোক ক'লা মই জনা খিনি তোমাক কলো দুইজনে ম জত কথা পাতিলে মানে মই কিবা মানে মোৰ ভুল ধাৰণা থাকিলেও তোমাৰ কথাত মই শুদ্ধ মানে মই মোৰ খিনি শুধৰাব পাৰিম বা তোমাৰ মোৰ ভ তোমাৰ ভুল ধাৰণা থাকিলেও মোৰ কথাত শুদ্ধ হব পাৰিবা সকলোখিনি এনেকে আলোচনাৰ মাধ্যমেৰে হৈ গলেতো সকলোবোৰ সহজ হয় পঢ়াৰ ক্ষেত্ৰতো বা এনেই বেলেগ সামাজিক কথা হলেও
এনেই তুমি নিজে পঢ়াতকে মানে এনেকে আলোচনা কৰিলে দুটা কথা বেছিকে শিকিব পাৰি তোমাৰ
হয় হয়
এতিয়া এখন পুথি হস্তি বিজ্ঞানৰ পুথিখনে কিমান প্ৰাচীন কালৰ হয় নহয় তাৰপৰাইতো আমি এতিয়া এতিয়া কিমান কথা ওলাল লেগে আমাৰ
ওলালে ন আমি গম পালো যে সেইখন পুথিনো কোনে ৰচনা কৰিছিলে বা কেতিয়া ৰচনা হৈছিলে বা তাতনো কি সোমাই আছে বা মানে এ সেইখন ৰচনা কৰিব লগা হ'লনো কিয়
কিয় বা কি বা মানে কিহৰ কাৰণে বা এইখন ৰচনা কৰিলে এখন মানে তাত কিবা ক থা আছে নামটোত অৰ্থ প্ৰকাশ হৈ থাকিলেওতো আমি ভিতৰুৱা কথাখিনি নেজানিছিলো
ন ন ন
মানে এ এইটো এচাইটমেন্ট টপিক বুলিয়ে নহয় এনেও তোমাৰ অকল হস্তি বিজ্ঞান পুথি বুলিয়ে নহয় বেলেগ পুথিও আমি এনেকৈ যদি আলোচনা কৰোঁ আমাৰ লাভজনক হ'ব মানে খুব
হ'ব হ'ব পঢ়াৰ ক্ষেত্ৰত বুলি নহয় আৰু আমাৰ সামাজিক কিবা এটা বিষয় ওপৰতো আমি এনেকে আলোচনা কৰিব পাৰো
হয়
আমাতো সামাজিক বিষয়তো বহুত মানে সামাজিকতো আমাৰ বহুত বিষয় আছে যি আমি আলোচনা কৰিব পৰা হয়
কৰা হয়
বাকী ঘৰত ভালেই নহয়
ভালে ভালে মই বোলেো ফোন এটা কৰওঁ বহুত দিন ফোন মানে তেনেকে কৰা হোৱাই নাছিল নহয়
অ
ফোন কৰিবলে সময় মানে কি হয় তোমাৰ সেই কৰিম কৰিম কেে থাকোতে থাকোতে তোমাৰ কামৰ অন্ত নপৰে একদম মানে
হয় হয় আৰু এতিয়া পথাৰ চিজন
এতিয়া তাতে পথাৰৰ হেৰি যে
উঁম
কাৰণে
আহিবা আকৌ এদিন পথাৰ এদাৰখ আহিবা নহ'লে এদিন
অ হয় এইয়া বাৰু চাওঁচোন সময় সুবিধা মিলিলে যাম দিয়া বাৰু ৰাখিছো তেতিয়া আগ্ৰাই
অ অ হ'ব বাৰু দিয়া
ও